হা হেল্ল'
হেল্ল'
হয়। কি খবৰ?
ভালেই। তোমাৰ?
হ ভালেই বাৰু মোৰ পিছে এনেই বহি আছো। তুমি?
মই এই মাত্ৰ আহিলো বাহিৰ পৰা।
আচ্ছা ময়ো বাহিৰতে ওলাই আহিছো অলপ হ ভাত খালো
হয় নাই নাই বনাই আছে মাংস ভাত
আচ্ছা মই মাংসই খালো বাৰু
মাংসই খালা নেকি লোকেল মুৰ্গী
আচ্ছা আহ তোমাৰ কি বনাই ছে
হা হা।
তোমাৰ কি মাংস বনাইছে এতিয়া ব্ৰইলাৰ আ
আহ এনেই কি কৰি আছা এতিয়া কিবা কাম চাম
কাম চাম আৰু কি প্ৰেক্টিচ কৰি আছো আৰু। কিবা কাৰনে। ইণ্টাৰভিউৰ কাৰণে মানে এনেই ৰানিং আৰু আহ দুইটাত মাৰি থৈছো এপ্লাই যোন ইনটাৰভিউ আহিব ফাষ্ট সেইটো দিওঁ আৰু আহ ট্ৰাই কৰি চাও।
গ্ৰেজুয়েচন কৰিলা? কিমান? ছেম নেকি?
অ
ঠিক আছে মোৰ ফৰ্থ ছেম এবাৰ দিলো আৰু
আচ্ছা আচ্ছা মোক এই
কোনটো কলেজ?
অ অই আমাৰ লখিমপুৰ কিবা নাওবৈচা কলেজ।
আচ্ছা আচ্ছা লখিমপুৰ।
হয় নেকি এনে কিবা মেজৰ পলিটিকেল
পলিটিকেল মেজৰ পলিটিকেল জমে নে
অ মোৰ কাৰণে ভাল আৰু ইজি চিম্পুল মানে অলপ টপিকটো মানে বুজিলে হ'ল কিমান ৰাজনীতি পুৰা মানে নিজৰ কাৰণে ভাল আৰু মোৰ কাৰণে বাকী তেলেগৰ কাৰণে কি হয় জানো নেজানো তথাপি মানে মোৰ কাৰণে বহুত ভাল তুমি তুমি তুমি কি লৈছা মানে মেজৰ ন
চুকা নহয় মানে ইংলিছ মিডিয়ামতে পঢ়িলো ন এতিয়া ইংলিছ মেজৰে ল'ব লগা তেনেকৈয়ে চিন
উম
তাতে জিঅগ্ৰাফি লম বুলি ভাবো জিঅোগ্ৰাফিৰ বহুত প্ৰেক্টিকেল থাকে ন কৰোতে কৰোতে মা
অ প্ৰেক্টিকেল বহুত আমাৰ লগৰ কেইটা পুৰা আমনিয়ে লাগি যায় আমাৰ লগৰ কেইটা কৰি কৰি
পঢ়োতে মেলোতে গুচি যাব প্ৰেক্টিকেল কৰিবই নোৱাৰিবা
অ ইণ্টাৰজি মানে ক'তবাই ঘুৰি ফুৰিব যাব লাগে মানে কিবা চাৰ্ভে কৰিব আমাৰ আমাৰ মেজৰ এনেকুৱা নাই আমাৰ মেজত কালি এচাইনমেন্ট জমা দিলেই হ'ল তাৰ পিছত নিজৰ ইচ্ছা কি কৰি থাকা
আতছা এনে আৰু বাকি খিনি এনে পাৰ্ট টাইম কাম চাম কৰো
অ টাইম পালে কেতিয়াবা যাও যও মানে ক কমচে কম তিনি চাৰি পাঁচ দিন মান
কি কাম কৰা পাৰট
আৰু যত যি টি কাম ওলায় তাতে যাওঁ আৰু এনেকে আপোনাৰ কি কম এনে এনে মানে আৰু কত আৰু ফেক্টৰীত কিবা কাম পালে তাত যাও এনেই বহি থকাতকৈ এনে সেই মানে যোৱাইভাল বুলি যাওঁ আৰু তেতিয়া
তুমি লখিমপুৰত থাকা ন
হ হ
কোনখিনিত
আম ভিৰ মানে এটা ওচৰতে আৰু কিবাটে আৰু তাতে আৰু লকেচনতো
তাত আমাৰ আমাৰ ঘৰো আছে তোমাৰ গহপুৰ যে
অ আচ্ছা গহপুৰ গহপুৰতো বহুত ইয়াৰ পৰা অলপ দূৰ
অ বেছি দূৰ নহয় তাতো আমাৰ ঘৰ আছিল আৰু এইটোমাৰ নাৰায়ণ পোৰতো থাকে আমাৰ মানুহ তাৰপিছত পানবাৰী পানবাৰী আছে ন পানবাৰি নাৰায়নপুৰত অলপ আগত তাত তাতো থাকে মানুহ আৰু এতিয়াতো মই বৰ্তমান তেজপুৰত থাকো ইয়াতে পঢ়ো ন উ উ
সদিনা গৈছিলো মই বাৰু তাতে অ্ কিবা এগজ কিবা এক্জাম দিব
অ আচ্ছা কি বাৰু
এইটো তোমাৰ পাৰা অ এই ইণ্ডিয়া আৰ্মি
অ আৰ্মিৰ এনেকুৱা হ'ল একজাম
এক্জামটো এতিয়ালকে এক্জামতটো ভালে আছিলে হলে বেছিও নাই ম তাপি মানে ফাচতাইম না সেইকাৰণে দিলো আৰু আহ
মানে কইচন কেনেকুৱা টাইপৰ আহে
কুৱেশচনতো ন কি কৰো কিবা এইব দুই তিনিটাবা মানে বেছি তানো নাই অলপ কিবা আৰু ইজি ন ইজিও নহয় অলপ টান বাৰু অ আহ কেইটাজিকে এই কেটাই কালি উহ নিচ লেংগুৱেজটো নিজে চিলেক্ট কৰিব লাগে মানে
আচ্ছা লেংগুৱেজ চিলেক্ট কৰি তাৰপিছত মানে কৈছন এনেকে বাহিৰৰ পৰাও আহে নে মানে
অ বাহিৰৰপৰা পৰা মানে কৰিব লাগে কালি আগৰ এইট ক্লাছৰ ন এইট নাইন ক্লাছৰ কিবা কিতাপ কিতাপ চালে অলপ ভাল হ'ব মানে তাৰ পৰা কাতে মানে কৈছেন
ক্লাছ এইটৰ কিতাপ আৰু কিবা তেকচ
এক্স‌ এক্সট্ৰা বুকটো থাকে অ থাকিব ৰিজনিংটো তাকে বাকী মানে এছ এছ চি মানে কিবা দিব গৈছিলো ন সেইকাৰণ তাতে মানে তাত অ আৰু ইণ্ডিয়ান আৰ্মি অগ্নিমো বেছি কিবা নহয় মানে এইচ এছ চিত অলপ থান
আচ্ছাচেৱা হয় নে চি বি
নাই চেবা নহয় চেবা ক এইটোয়ে অ অ এইটোৱেই চিগনিগ পাৰ বুলি কয় অলপ কিবা মানে এইটোতো এচ চিত পালি আছিলে বাৰু তথাপিও ক'ব নোৱাৰিলে কিনো এইটো ৰিজাটো দিয়াকে নাই যে
উম
ফুৰিব চুৰিব মানে ভাবি আছো যাম বুলি এই গৰম আজিতো এক তাৰিখ ন- দুই তিনি তাৰিখৰ মান ত যাম বুলি ভাবি আছো য'ত মানে বেছি ঠাণ্ডা মানে আমাৰ ইয়াতো পুৰা গৰম দিছে ন।
অ এইপিনে লখিমপুৰৰ চাইডেদি এনেকে- কলে তোমাৰ অৰুণাচল উঠি যাব পাৰিতো।
আহ আৰামত
পাৰি ন কিমান দূৰ তাৰ পৰা-
ইয়াৰ পৰা তালৈকে বেছি ধূৰ নাই কমচে কম তিনি ঘণ্টা ৰাস্তাত-
তিনি ঘণ্টা ৰাস্তা ন- আমাৰতো তেজপুৰৰ পৰা ভালুকপুং যাব পাৰি ন চিধাই পৰা উঠি যায়
মজা প্লেছ ন তাত মানে নামটো শুনিছো যোৱা নাই এতিয়ালৈকে
যোৱা নাই যাবা বেছ প্লেছো মজা আৰু ৰাস্তা কেইটাও।
অ মানে বেছি মানুহকেইটা কৈ আছে তাত যোৱা মানে তাত যওঁ তাত যাম বুলি মানে- পুৰা মানে প্লেছটো ভাল চাগে ন- অ ৰিক্কটো অলপ ৰিক্কটো থাকে আৰু য'তে ত'তে যোৱাত- মানে ৰিক্কটো ৰিক্কটো থাকে।
নেটৱৰ্ক প্ৰব্লেম আছে নেকি? উ ব এক চেকেণ্ড হা হা।
এতিয়া শুনি আছে তো-।
শুনিছো শুনি আছো কোৱা!
তটো মানে-। বেছি কিবা গৰমো নহ ন বেছি তাত ঠাণ্ডাই চাগে তাত মানে-।
হা হা।
তাত মানে ন এইটো প্লেচত ন বাৰু-। বেছি মানে গৰম চৰম বেছি নিদিয়ে ন-।
উম ওপৰতো ইমান গৰম নাই। আমাৰছত গৰম আছে বহুত গৰম আ। মি ভাল গ্ৰে্তাৰ কৰাৰ পিছত। পালে বন্ধু কমি যায়।
আচ্ছা উম।
লখিমপুৰত গৰম কেনেকুৱা টেম্পপৰ।
এ নকবি আৰু পুৰা দিনত থাকিবই নোৱাৰি যেতিয়া। কেতিয়া বৰষুণ দি তেতিয়া হ'লেও আৰাম আৰামত থাকি হব। পেনৰলত তাকি অ পেনডলত তাকি শান্তি নাই ইমান। গৰম মানেহয় মানে ৰুমত থাকে পুৰা গৰম গৰম মানে কি দিনক দিনতো লাইন থাকে কাৰেণ্ট-। তাকি লা নাই মানেনটো চলালেওানে-। গৰম বাছতটো বেছিহে থাকিবই নোৱাৰে মানে।
মানে কি হৈ যায় ন টিং টিং টিং আছে নেকি? কি চৰ্ দিয়া আছিল ম।
আহ মোৰ ইয়াত মানে। আহ হেল্ল'।
হেল্ল' হেল্ল' মই মই ক'লো কি তোমাক। ঘৰত চত। চত আছে নে মানে এনেকে টিঙৰ টিং আছে উম-। দিনতো আৰু গৰম লাগে।
অ চৰ্ট চৰ্ট দিলে মানে চৰটোতো বাহিৰত চৰ আছেটো তাতো মানে গৰম। কি কৰ উপায় নাই তাতো গৰম ইটোত গৰম এই তাঁতো টকাতকৈ মানে গছৰ তলত থকাই পালে বুলি। দিনত ওলাই যাোৱা মানে।
সন্ধিয়া অলপ ঠাণ্ডা ঠাণ্ডা পৰে।
অ সন্ধিয়া পৰে মানে যেতিয়া মানে সন্ধিয়া আজিলৈকে গৈছো বাৰ দুবাৰ তিনিবাৰ, ফুৰিব যোৱা নাই মানে কামত গৈছো অ দুবাৰ। দিব গৈছিলোঁ মানে এইবাৰ লগৰ লগত মানে মোৰ দাদাৰ লগত গৈছিলোঁ আৰু এইবাৰ মই নিজেই মানে দিব গৈছিলোঁ।
হয়। মানে ৰুম বিচৰতে ঠাইম গ'ল এদিন তাত এমাৰ্জেঞ্চিৈ ন বাইক লৈ গৈছিলোতিয়া। এতিয়া মানে ইয়াৰ পৰা তালৈকে কমচ কম অ ছটা ছয় সাত। নহয় চাৰে তিনি ঘন্টামান লাগিলে তালৈকে তাত পাওঁতে।
লহীন বগৰ কি বাছত আহিছিলা।
বাছত নাই বাইকত।
বাইকত তাৰপ বাইকত আহি যাব পাৰি ন কি বাইকত আহিলা।
অ এমতি।
এমটি।
অ তেলটো মাইলেজ পৰা এম বেছি। ফি নটি এইটো দুই লিটাৰ। কামান খালি।
তিনি লিটাৰ মান খালে ন। যা আহোতে যাওঁতে তিনি লিটাৰ ছশ টকা মানত। লৈ লৈ আহ লাগে চাগে ন। লৈ লৈ আহিব লাগে ৰখি ৰখি আহিছা? নে এনে মানে ৰানিঙত
কিবা অ গপুৰৰ তলৰ ৰকিলো তাৰপিছত চিধা কালি তাতে ৰখিলো তাৰপিছত এই ফৰ লাইন ন তাত কিবা কি কয় তাত আহ অ আইবত তাত অ অলপ ৰখি পিনি এনেই পানী চানী খাই তাৰপিছত চিধা গৈ পিনি অ মানে ভিতৰ ৰাস্তাই দি গ'লো এই পৰলাই মান য মানে আদা গ'লো তাৰপিত আদা ভিতৰ ৰাস্তাই মানে লোকেচন যোনটো লোকেশ্যন মানে যোনটো ৰাস্তা দেছে তাৰ পৰা চিধা গৈ গৈ পালো অ মানে পাছত আমি পালো দৰং কলেজত ন।
আহ।
তাৰ মানে তাত সুধিলোঁ দাদা এজনক তাত মানে ই এবিনু চাই পিনি কৈ দিছে ত একজামত তোৰ ইয়াত নাই এইটো আগত মানে কি জানো কলেজ নে কি তাত মানে একজাম আৰু এটা দিয়ে মানে তাত আগত আগত মানে আহ। পাঁচশ মিটাৰ মানে কি তাৰ পৰা এই দৰং কলেজৰ পৰা তালৈকে যাওঁতে মে ইমান লাগে। মানে এইটোক মানে পাৰ পাৰ আহিছিলো পাৰ মানে পাৰ আহিছিলো ন আমি এইটো কিবা এটা এক্জাম দিয়া হ'লতো কি কি জানো এ কলেজ নহয় চাগে এইটো এক্জাম দিয়া দিবাই এতিয়া গৈছ গলো তাৰপিছত চাৰ আ চাৰিআলি এটা তাৰমানে। এ পূব পালি ওলাই যাব পালে তেতিয়া ওচৰতে আছিলে মানে। তাতে চালোও গোটেই মানুহ এটা ৰখি আছিলে তাতে ৰখি পিনি কিবা অ ইয়াতে মানে লোকেশ্যনটো আমি ন ফাৰ্ষ্ট টাইম গৈছো ন তেতিয়া। গম পোৱা নাছিলো ৰাস্তা কেইটা মানে আহ ইয়াৰ পৰা পুৰা অ লোকেশ্যন কিবা কৰিলো ট্ৰে কৰিলো। অ লোকেশ্যন কিবা কৰি ট্ৰেক কৰিলো তাৰিছত যোনটো মানে ৰা লেচন আমি সেইটোতে গলো হাইৱে দি গ'লে ভাল আছে সোনকালে। পালেহেঁতেন আমি ভিতৰৰ ৰাস্তা দি গ'লো যে।
অ চাগে তোমাৰ ভিতৰত পঢ়োৱা হৈ মানে ইউনিভাৰ্চিটি হৈ সোমাই আহিলা। সেইকাৰণে লম্বা হল। এইটো ৰাস্তা হাইৱেত মানে এইটো তেতিয়া লোকেশচন আপডেট হোৱা নাছিলে চাগে সেইটো কাৰণে।
উম আচ্ছা ঘূৰি আহোঁতেটো অ অ
আজিকালি গুগল মেপৰো বহত প্ৰব্লেম নহয় ক্লিচ দেখাই যেনেকে চিধা অস্তা চিধা নেদেখায়। উল্টা পুল্টা ঘ পুৰা ঘূৰাই মেলি দেখা হয় একেবাৰে। এনেই বাকী চব
হ বাকি চব ভালেই বাৰো, হ আহম তো ফুৰিব যাম।
উম।